হেল্ল', অ ভাৰ্গৱ, শুনিছা? শুনিছা নে?
হয়-হয়, শুনা পাই আছো। হেল্ল', অ-অ পাইছা শুনা? অ কি কৰিছা? দা
আছো এনেই। ঘৰতে শুই আছিলো এতিয়া, ব্ৰেক হেৰি কি আছিলে খানা খালো অকমান।
আচ্ছা পুৱাৰ আহাৰ খালা?
অ পুৱাৰ আহাৰ খালো এতিয়া।
কি খালা?
এতিয়া ভাতে খালো মই। কণী-কণী-কণী। অ ৰাতি পুৱাই ভাত খাই দিছোঁ।
অ। ৰাতিপুৱা কেনেকে ভাত খোৱা? মোৰতো একদম ভাতগিটা খালে, হম!
মই মানে ঘৰত থাকিলে মানে, এ ৰাতিপুৱা, দুপৰীয়া, ৰাতি অকল ভাতে খাওঁ মানে।
ঘৰত থাকিলে অকল ভাতেই খাই থাকা নেকি?
ভাতে খাই থাকোঁ।
অ, তোমাৰ নিচিনা ভতুৱা ল'ৰা মই দেখা নাই দেই।
কি কবা আৰু।
উম, ৰাতিপুৱা ভাত কেনেকে খোৱা? মানে মোৰ মই যেতিয়া ভাত খাও ন ৰাতিপুৱা মোৰ এনে কা টোপনি লাগে। একো কাম চাম কৰিবই মন নাযায়। একদম শুইয়ে থাকিব ইচ্ছা যায়। সেইকাৰণে যিমান মই পাৰো ভাতটো মই ৰাতিপুৱা ৰাতিপুৱা নেখা নোখোৱা কে থাকো মানে।
মই মানে কি হয় মোৰটো মানে টোপনি মাৰিব পাৰিলে মই ভালে পাওঁ। সেইকাৰণে মই ভাতটোৱে খাই দিওঁ আৰু। তাৰ পিছত বিছনাখনতে পৰি থাকো আৰু।
হয় নিকি?
হয়।
অ তুমি এনেক ওলাই দিনটো তাতে পৰি থাকা নেকি?
অকল এটাই জেগা আছে বিছনাখন মোৰ। মোৰ লেপটপটো, মোৰ বিছনাখন। এই দুটা বস্তুৱেই মোৰ প্ৰিয় বস্তু আৰু ঘৰত থাকিলে।
অ এহেটা হেৰি কৈ মানে কি বুলি কয়? অস, ইংৰাজীত যিটো লাইফ লাইন বুলি কয় নেকি?
অ।
সেইটো মানে এই দুখন বস্তুৱেই আৰু ঘৰত। উম, উম, ঘৰত থাকি মানে ভালকে খোৱা বোৱা হৈছে হে?
অ পুৰা, ভালকে হৈছে আৰু, পুৰা ভালকে, একদম। মানে, হোষ্টেলত থাকিলে মানে যিহেতু আমাৰ আহাৰটো একদম ভাল নহয় আৰু। সেইকাৰণে। ঘৰত থাকিলে ভালকৈ খা খোৱা বোৱা কৰি আছোঁ আৰু।
অ আজি ঘৰত মানে এ ৰাতিপুৱা ভাতৰ লগত কি খালা।
ৰাতিপুৱা দালি ভাত আৰু কণী।
অমলেট। অ অ তুমি অমলেট ভাজিলে নিজে ভাজা নে মায়ে ভাজি দিয়ে।
নাই নাই নাই মায়ে ভাজি দিয়ে।
আচ্ছা অমলেট বনালে তুমি কেইটা কণী দিব। ব্যৱহাৰ কৰা এবাৰত।
কণী মই দুটা খাওঁ।
অকল দুটা।
একবাৰত আৰু সেনেকে মই। একবাৰ দুটা খাওঁ আৰু ধৰি লোৱা তুমি ৰাতিপুৱা মই যদি এটা অমলেট খালোঁ সেনেকৈ দুটা কণী দি। ৰাতি ধৰিলে মই আৰু এটা। এটা অমলেট বনাই খাই দিলে এটা কণী দি।
হয় নেকি।
এনেকুৱাটাই বাৰু।
দিনটোত মানে তিনিটাতছে বেছি কণী নোখোৱা।
নাই নাই নাই নাখাও বাৰো। তিনি তাত মই যিহেতু। মই মানে যিহেতু জিম চিম কৰা ইমান ভাল ন ভাল নাপাওঁ মই জিম চিম কৰি কিনে সেইকাৰণে মানে মই মানে এতিয়া তিনিটা কণীয়ে মোৰ কাৰণে ঠিকে আছে আৰু।
অ ত তিনিটা কণিৰে চলি যায় আৰু। অ মইতো জিম গলে ন মই বহুত। খাওঁ মই। তিনিটা চাৰিটা এবাৰত মাৰি দিওঁ।
অ মানে একবাৰতে খাই দিয়া আৰু তুমি দিনৰ আহাৰ কণী কণীৰ মানে তুমি একদম একবাৰতে খাই দিয়া আৰু কণী কেইটা।
উ হয় হয় এ মোৰ মানে মোৰ এইটো মানে হেৰি আৰু কি বুলি কয় অপিনিয়ন।
অহঁ।
মানে ইট মানে কি বুলি কয় আমিতো মানে ঘৰৰ খাদ্যৰ পৰা এনেও প্ৰিতিনটো কমকে পাওঁ ন। ত' গতিকে মই যিমান পাৰো সিমান বেছি। বেছি কণী খাবলৈ চেষ্টা কৰো মানে। অত্যাধিক পৰিমাণেও নহয় ধৰি লোৱা। কিন্তু চাৰিটা পাঁচটা কণী যদি মই এদিনত খাওঁ তেতিয়া মোৰ শৰীৰৰ কাৰণে কোনো ক্ষতিজনক নহয় বুলি মই ভাবোঁ। কাৰণ মানুহে যদিও কয় হয় মানুহে যদিও কয় কণী বেছকে খালে কলেষ্ট্ৰল বাঢ়িব বেমাৰ-আজাৰ হ'ব সেইবোৰ চব হেনো মিছা কথা। সেইটো আহ আধুনিক বিজ্ঞান বিজ্ঞানীসকলে প্ৰমাণ কৰিলে। যে এইটো এটা মিছা কথা এইটো এটা মিথ বুলি যাক কয়। ইংৰাজীত।
ইংৰাজীত অ
সেইটোৱে আৰু এটা কণীত তোমাৰ ছয় গ্ৰামকে প্ৰটিন থাকে হয় নে? ত' এতিয়া মই যদি- পাঁচটা কণীও যদি খাওঁ। ত' মই কিমান পালোঁ ত্ৰিশ গ্ৰাম প্ৰ'টিন।
প্ৰটিন পাই গলা।
অ আৰু বৈজ্ঞানৰ বিজ্ঞানৰ মতে আমাৰ যিখিনি বডি ৱোইট। আমাৰ যিখিনি গাৰ ওজন সিমান গ্ৰাম আমি প্ৰ'টিন- আহ সদায় সদায় খাব লাগে
অ মানে তোমাৰ যদি গা তোমাৰ যিহেতু গাৰ ওজনটো কিমান মান হ'ব?
মোৰ ছিক্সটি টু কেজিমান হ'ব।
তে তুমি মানে ষাঠি কেজি প্ৰটিন খাব লাগে আৰু দিনটোত। ষাঠি মানে, ষাঠি কেজি নহয় মানে ষাঠি গ্ৰাম কেজি হলেতো বহুত বেছি।
উম। ষাঠি গ্ৰাম প্ৰটিন মই আহ। সদায় সদায় খাব পাৰিলে ভাল মোৰ স্বাস্থ্য কাৰণে ভাল আৰু এনেকা নহয়। যে জিম খালেও মই মানে জইউনিম আই মিন জিম খালে নহয় জিম গলেও মই এ মিনিমাম ষাঠি গ্ৰাম মান প্ৰটিন মই খাবই লাগে স্বাস্থ্যটোৰ কাৰণে কিন। তো ভাৰতৰ মানুহে সিমান প্ৰটিনৰ। আজি মই ৰাতিপুৱা একো খোৱাই নাই। আজি আজি মোৰ ৰাতিপুৱা অলপমান হা?
একোৱেই খোৱানাই?
খোৱা নাই। মই অকনমান মোৰ পেটটোক অলপ আৰাম দিছোঁ। কাৰণ যোৱাকালি মই বহু- বহুত মানে উল্টা পুল্টা খাবলগীয়া হ'ল এফালে আলহীও আছে আমাৰ ঘৰত এফালে বাহিৰৰ পৰাও খানা চানা আনি। ছে। গতিকে অকণমান পেটটোক অলপ আৰাম দিছোঁ।
আৰাম দিয়াটো দৰকাৰী আৰু পেটোক মাজে মাজে আৰাম দিয়া।
হুম।
নহ'লে বেমাৰ পৰ। বেমাৰ, বেমাৰ -চেমাৰ হ'লে আৰু- পিছত বিপদ হ'ব তোমাৰ নিজৰে।
উম' সেইটোৱেই। মোৰ স্বাস্থ্যটো একদম আজিকালি অধপতনে গৈছে। একো খোজ- চোজো নাকাৰহো অলপমান পেট- টো বাঢ়া নাই। মানে মোৰ দৈনিক জীৱনটো ইংৰাজীত কয় ন' মই নাজানো বুলি জাক কয়। আজি-কালি মুৰ, আজি-কালি মানে মোৰ হৈ গৈছে। এটিয়া হস্ত থাকিলে ধৰি লওঁক, অলপমান খোজ- চোজ কাঢ়া হয়। ইয়াতে তো একো নহয় ন'?
হয়-হয়- হয়। তোমাৰ ওচৰত দেখোন আমাৰ লগ আমাৰ-আমাৰ লগ প্ৰজ্ঞান দেখোন, থাকে দেখোন। তুমি তাৰ লগত ওলাই যাব পাৰা। খেলিব, চেলিবৰ কাৰণে। অৰ্ণৱ আছে যিহেতু।
উম-হম।
যাব পাৰা। মই মানে খেলা- ধূলা কৰি থাকো, কিন্তু ঘৰত থাকিলে।
হয় নেকি? ক'ত ক'ত, ক'ত খেলিব যোৱা?
মই এতিয়া, এতিয়া ধৰি লোৱা, গধূলি মই বাস্কেটবল খেলিব যাম। সদায় সেইটো খেলা হয় আৰু মোৰ। যদি বাস্কেটবল নেখেলোঁতে মই অঁ বাস্কেটবল খেলো আৰু। অহ নাই সাতটামান বজাত ওলাই যাওঁ' ঘৰৰ পৰা। সাতটাৰ পৰা নটা মানলৈকে- খেলো আৰু।
অঁ কাৰ লগত খেলা?
থাকে। লগৰবোৰ মানে এতিয়া চবেই বাহিৰত- পঢ়ে, পঢ়ে ন? কিছুমানে ইয়াতে পঢ়ে, কিছুমানে বাহিৰত পঢ়ে, চবৰে এতিয়া ছুটি দিছে।
অঁ-অঁ। তই আহি যাওঁ আৰু তাতে নে' কি খেলিবলৈ? অঁহ। ঠিকেই আছে। ভালেই খেলা- ধূলা কৰিলে ভাল। এলিষ্ট মানে- জিমত নগ'লেও খেলা ধূলা কৰিলে খুবেই ভাল।
হয়-হয়।
উম। হা বাকী, হোষ্টেলত তা কেনেকা পোৱা?
হো হোষ্টেল খানা মই ইমান ইমান ভাল নাপাওঁ আৰু হোষ্টেলৰ খানাটো বেছি অচ মানে বিপদ বিভিন্ন খানা নাথাকে হোষ্টেলত সেইটো মই গম পাইছোঁ মানে এতিয়া মানে এক কেইটা তাই পৰে মানে খানা দি থাকিব হোষ্টেলত।
একেটা প্ৰকাৰৰে খানা
প্ৰকাৰ একেটা প্ৰকাৰৰ প্ৰকৃতি দি দি থাকিব মানে সেনেকুৱাই
অ। মানে কেনেকুৱা ধৰণৰ খানা বনাই?
হোষ্টেলত, হোষ্টেলত সদায় এটাই চবজি এটাই ই দালি
উম, আৰু সোৱাদটো কেনেকুৱা?
সোৱাদটো একদম ভাল নহয়। ক'ব গ'লে ক'ব বলে মানে একদম থাৰ্ড ক্লাছ, গৰুকো সেয়া খানা নিদিয়ে মানে
অ একদম জেলৰ ভাত নিচিনা।
জেল জেলৰ ভাতৰ নিচিনা একদম।
অ। কিন্তু আহ, আমাকতো মানে তোমালোকক, তোমালোকৰ কথা কৈছো তোমালোকক ভাল খানা দিব লাগে সেইটো তোমালোকৰ এটা মানে কি বুলি কওঁ মই, বেচিক বেৰ মিনিমাম ৰাইট হয়, হয় নে?
হয় হয় একদম।
বিকজ, হিউমেন লাইফৰো এটা ডিগনিটি থাকে হয় নাই গতিকে তোমালোকৰ একো আহ আহ, তোমালোকৰ হুম
সেইখিনি খাদ্য যদি আমি ভালকে নাপাওঁ হোষ্টেলৰ পৰা তে আমাৰ শৰীৰত মানে বেমাৰ চেমাৰ হোৱা হেৰিটো বেছি হৈ যায় আৰু।
উম, বেমাৰ চেমাৰ হোৱা সম্ভাৱ বনা বেচি। হৈ যায়।
হৈ যায় অ।
উম সেইটোৱে সেইটো তোমালোকৰ তাতে বুজিব লাগে হোষ্টেলৰ যিখিনি কৰ্মচাৰী সকল আছে যিমান। কিনি মানুহ কাম কৰি আছে। একেলগে হোষ্টেল এখন চলাবলৈ। তেওঁলোকে এইবোৰ কথা বুজিব লাগে। তেওঁলোকে তোমালোকৰ স্বাস্থ্যৰ কথা ভাবিব লাগে।
নিশ্চয় বুজিব লাগে এতিয়া সেয়া বুজা সিহঁতৰ সিহঁতে বুজিব পাৰা তাহাঁতৰ হেৰিয়ে নাই নে কিয়ে মই ক'ম আৰু এতিয়া। সিহঁতে বুজিবই নোখোজে মানে।
উম উত
ভাল কৰিব নোখোজে খানাবোৰ।
আৰু হোষ্টেলৰ খানা বেয়াই হ'ব এইটো মানে এটা ক'ব গ'লে এটা নৰ্ম বনি গৈছে।
অ নৰ্ম বনি গৈছে।
এ হয় সেইটো মানে কোনেও সংশোধন কৰিবই নিবিচাৰে। মানুহ মানুহবোৰ লাইক হোষ্টেলৰ খানা এনেক এই হ'ব। মানে কি এনেকা হব ভাল কৰিব লাগে ন।
চ চব হোষ্টেলৰ খানাই বেয়া। চবেই বেয়াইয়ে পায় হোষ্টেলৰ খানা কিয়? বেয়া হ'ল ভাল হ'ব লাগে।
সেইটোৱে ত আৰু সেইটোতো আমা তাৰ বেচিক ৰাইট ন ক'ব গ'লে।
ৰাইট ৰাইট ৰাইট একদম।
সেইটোৱেত আমি আমি এনেকুৱা কোৱা নাই যে আমাক মানে বা সদায় সদায় আমাক ভালকে খাব লাগিব একদম হোটেলত খোৱাৰ দৰে। আমাক খানাটো এনেকুৱা লাগে যাতে আমি এটলিষ্ট গিলিব প পাৰো। হয়নে, এটলিষ্ট আমাৰ
হয় হয় আৰু সদায় মানে বেলেগ বেলেগ খানা দি থাকিব লাগে সদায় একেটা খানাই যদি তুমি যদি এতিয়া ঘৰত থাকিলে তো একেটা খানাই নোখোৱা। সদায়টো বেলেগ বেলেগ ধৰণৰ খানা খোৱা তুমি। সেই হিচাপে আমাৰ হোষ্টেলত ত সেনেকে অকনমান বেলেগ বেলেগ কে খানা দি থাকিব লাগে।
সেইটোয়েতো এফালেত তো পইচা পাতিও পাই সিহঁত।
পইচা পাতিও ভাল ভাল ভালে খিনি পইচা লয় আমাৰ পৰা হোষ্টেলৰ নামত লয় সেই হিচাপে সিহঁত খানাটো দিব লাগে আৰু।
উম উ উ। কি ঠিক আছে বাৰু দিয়া, হা। মই ৰাখিছোঁ দিয়া দেই অঁ, অঁ দিয়া কল চল কৰি থাকিবা হা, উম দিয়া ঠিক আছে।